আজি ছ'চিয়েল মিডিয়াৰ বিষয়ে কথা থা পাতো
ঠিক আছে কোৱা
উম তুমি সোচেল মিডিয় ইউজ কৰাা নে
অ মইচ মডিয় ইজ কৰো আৰু তুমি কোৱা তুমি ইজ কৰা নে
অ মইে ইউজ কৰো তুমি চছিয়েল মেডিয়া ইউচ্ খুলি ভাল পোৱা নে
হয় মই চচিয়েল মিডিয়া ইজ কৰি বহুত ভাল পাওঁ
তুমি চচিয়েল মিডিয়াত তোমাৰ একাউণ্টছ বোৰ আছে নে
হয় একাউট বোৰ আছে তোমাৰ আছে নে
অঁ মোৰো আছে হা আজিকালি ছোচিয়েল মিডিয়া চলোৱা আ তোমাৰ এ কি কোৱা ৰেফাৰ কৰা নে কোনোবাক তুমি ছোচিয়েল মিডিয়া চলাবৰ কাৰনে
হয় আজিৰ যুগতো সবেই ছচিয়েল মিডিয়া ইউজ কৰে যিহেতু
অহ তোমাৰ কি বোলে ছচিয়েল মিডিয়া চলোৱা এডভাণ্টেজ কিবা আছে নেকি এডভাণ্টেজ আৰু দিছএডভাণ্টেজ কব পাৰিবা নেকি
ছচিয়েল মিডিয়াৰ এডভাণ্টেজ আছে যে আমি কিবা মানে ইটিউবত মানে কিবা এডুকেশ্বনৰ বিষয়ে জানিব পাৰো এডুকেশ্বনৰ বিষয়ে চাৰ্চ মাৰি কিবা জানিব পাৰি এইটো এডভাণ্টেজ আছে ষ্টুডেণ্টৰ কাৰনে আৰু কিবা কিবি আজি কালি ইটিউবত মানে টিউটৰিয়েল ভিডিঅ' বোৰ আহে মানে কিবা কিবি আমি খোৱাৰ মানে কুকিঙৰ এইটো চাব পাৰি মানে বহুত কিবা কিবি আছে যি নজনা বস্তু জানিব পাৰি এইটো চচিয়েল মিডিয়াৰ পৰা আৰু মানে এডভাণ্টেজ আছে যে বেছিকে ইউচ কৰিলে ইটোৰ কিবা ইফেক্টো হয় লাইফট মানে বেছিকে এডিক এডিক্যনো হৈ যায় মানে মানুহৰ সেইকাৰণে আৰু ষ্টুডেন্ট বোৰৰ কাৰণেও ভাল নহয় এইটো এডিকচন হৈ যায় অ কোনোবাই চচিয়েল মিডিয়াত দি বেছিকে মানে কোনোবাই মানে গেম চেমো খেলে অ
হয় হয় অ এইটোতো কথা ঠিকেই ক'লা অ তুমি এনে মষ্টলি ছচিয়েল মিডিয়া কোনটো এপ ইউচ কৰা বা
মই এনে বেচিকেলি মই এইটো ইনষ্টাগ্ৰাম আৰু ইটিউব ইউজ কৰো আৰু চেন জি পি টি ইউজ কৰো অ এইটো জেমিনাই এইটোত মানে কিবা কিবি হয় কিবা কিবি মানে এইটো নজনা বস্তু জানিব পাৰি টো চাৰ্চ কৰো কিবা কিবি হয় আৰু গুগলো ইউজ কৰো আৰু বেছিকেতো মই ইন ইষ্টাগ্ৰামবোৰো ইউজ কৰোঁ
হয় হয় অহ এনে তুমি কি বোলে ফটোবোৰ কেতিয়াবা ছচিয়েল মিডিয়াত আপলোড কৰা নে
হয় মই ফটো আপলোড কৰোঁ অ কেতিয়াবা কেতিয়াবা মোক প'ষ্ট কৰোঁ আৰু আৰু তুমি কোৱা তুমি তুমি কি ক'ব পাৰি মানে কি এদভানটেজ আৰু দিচ এদভানটেজৰ ক'ব পাৰিবা চচিয়েল মিডিয়াৰ বিষয়ে
অ ক'ব গলে কথাটো এডভানটেজ বুলি ক'লে তোমাৰ নতুন নতুন বস্তুবোৰ আমি যিহেতু যাইকে চাব নোৱাৰো আমাৰ আমি ইমান দূৰলৈ যাওঁ চাব নোৱাৰোঁ সেইবোৰ দেখিবলৈ পাওঁ
হয় তুমি মানে তোমাৰ কোৱাৰ কথা মতে মানে তেনেকুৱা আমি বেলেগ কানট্ৰিৰ মানে বস্তু বোৰ মানে চাব পাৰো হয় বেলেগ কাউন্ট্ৰীৰ কালছাৰো জানিব পাৰোঁ বেলেগ কাউন্ট্ৰীৰ ফুদ অ হয় তুমি যিহেতু কৈছা ঠিকে কৈছা তুমি হয় মানে বেলেগ কাউন্ট্ৰীৰ সেইটো মানে আমি যাব নেলাগে ঘৰৰ পৰাই মানে
অ চচিয়েল মিডিয়া লৈ আহ চচিয়েল মিডিয়াৰ দ্বাৰা আমি জানিবলৈ পাৰো হয় কি নহয় আৰু ত আৰু ক'ব গলে ডিচএডভানটেজ হ'ল তোমাৰ সৰু সৰু ছোৱালিবোৰ এডিকচন হৈ যায় তোমাৰ। চচিয়েল মিডিয়াৰ মানে সৰু আমাৰ পাৰ্চনকো একো নহয় বাৰু। সৰু এ তোমাৰ ধৰা আ উ বাচ্ছাবোৰ
হয় হয় সৰু সৰু ষ্টুডেট বোৰ
ষ্টুডেন্ট তোমাৰ অনলাইন গেমত ফাঁচি যায় আৰু তোমাৰ ভিডিঅ' চাই থাকে। আজিকালি লৰা ছোৱালী সৰু সৰু সহতকো মবাইল মানে লাগি থাকে সেইটো এটা ডিচএডভান্টৈজ কব গলে।
হয়।
আৰু তুমি এনে ফটোবোৰ আপলোড কৰা নে মষ্টলি?
হয় মই তোমাক কল মই ফটোবোৰ আপলোড কৰো ইনষ্টাগ্ৰামত। অ' ফটো মই মানে মোৰ যিমান যি হয় ম ম ল মানে যত ফুব যা এইবোৰ ভ ভ জাত ফুবলে ফ্ৰৰ লগত ফে লগত স্প কৰিলে কেতিয়াব ফটো এইটো মানে এটা মেমৰি। থাকি যায় ন? সেইটো ফটো পষ্ট কৰিলে মানে কি কেতিয়াবা মানে আকৌ চাব পাৰি মানে মেমৰি থাকি যায় এটা ফটো চটো মানে। পষ্ট কৰি যে ভালো লাগে। আৰু মানুহে মানে লাইকো কৰে এইটো কৰে ভাল লাগে এইটো চাই কিনে সে তুমি কোৱা মানে তুমি কৰা নে?
অ' মই বাৰু তেনেকুৱা পষ্টটো কৰো কমকে কৰো। কিন্তু কৰাতটো কৰোঁ বাৰু ইনষ্টাগ্ৰাম ৰীলছ
আচ্ছা।
আচ্ছা আৰু তুমি বেছি কি এপ ইউজ কৰা?
মই
আচ্ছা
মই তোমাৰ হ'ল ফেচবুক আৰু ইনষ্টাগ্ৰামটো বেছিকৈ ইউজ কৰোঁ।
আচ্ছা এনে তুমি ফেচবুকত কি কি চোৱা?
ফেচবুকত মোৰ মুভিবোৰ ৱাটচ কৰো তোমাৰ নতুন নতুন মুভি যিহেতু আহে ফেচবুকত আপলোড কৰে নহয় তাত তে মই মুভিবোৰ ৱাটচ আৰু আৰু তোমাৰ ৰীলছ কেতিয়াবা চাওঁ। এনে ইনষ্টাগ্ৰামত এনে তুমি বেছি টাইম স্পেন্ড কোনটো এপত কৰা চচিয়েল মিডিয়াৰ?
অ মই বেছিকে ইনষ্টাগ্ৰামতে কৰো মানে ইনষ্টাগ্ৰামত চৰ্ট এইটো ৰিলচ বোৰ চাব পাৰি ন সেইটো কাৰণে আৰু কিবা কিবি মানে যাব পাৰি বহুত কিবা কিবি জানিব পাৰি মানে চৰ্ট ৰীলচবোৰ আহে কমেডি ৰীলচো আহে সেইটোও চাই কিনে ভাল লাগে আৰু বেলেগৰ মানে এইটো‌ ফট' চট চাওঁ, ভাল লাগে লাইক কৰো, কমেণ্ট কৰো, ভাল লাগে এইটো চাই কেনে‌ আৰু ৰীলচবোৰ মানে বেছি ম‌ই ইনষ্টাগ্ৰাম ইউজ কৰি থাকোঁ। তুমি কোৱা তুমি কোনটো এপ বেছিকে ইউজ কৰা।
হয় হয় মইতো কলো দেখোন তোমাক ফেচবুক আৰু ফেচবুকে ইউজ কৰো বেছিকে আৰু উম তুমি কোনোবা চেলিব্ৰিটিক ফ'ল' কৰা নেকি
মই সেনেকুৱাতো মোৰ চেলিব্ৰিটি এনেকুৱা ফ'ল' কৰা নাই মানে আছে কিবা কিবি মটিভেচন ভিডিঅ' যোনে বনাইে মানে মানে এইটো কৰো ফল' কৰো আৰু এনে চেলিব্ৰিট বোৰে এনে হিৰো হিৰইনক ফ'ল' কৰো মানে সেনেকুৱা টাইপ। নহয় মানে চবকে ফল' কৰো চিনাকি মানুহবোৰক মানে আমাৰ মোৰ ফ্ৰেণ্ডবোৰক ফল কৰো হয় আৰু তুমি
মই তেনেকুৱা চচিয়েল মিডিয়া ইমান মানে মই এনেকুৱা এনে চেলিব্ৰিটিক মই ইমান ফ'ল' নকৰো। এনেই মই ক্ৰিকেটাৰ আৰু ফুটবলাৰক সিহঁতক অলপ ছাপৰ্ট কৰোঁ মানে, ফ'ল' কৰোঁ বাৰু
আচ্ছা, আচ্ছা--আৰু এনেই তুমি কিমান দিনত কিমান মান, কিমান, কেই ঘন্টা তুমি চোৱা, এনে ছ'চিয়েল মিডিয়াত মানে, স্পেণ্ড কৰা।
এক্টিভ থাকোঁ মানে, দিনততো ক'ব গ'লে তিনি ঘণ্টা, চাৰি ঘণ্টা হয়। য়ে ছ'চিয়েল মিডিয়াত।
মই এনেকা দিনত দুই ঘন্টা মানে, মাজে মাজে থাকোঁ আৰু মাজে ফ্ৰী হওঁ মাজে মাজে আৰু তেতিয়া থাকোঁ আৰু তেতিয়া ছিৰিয়েল চাওঁ। কেতিয়াবা পঢ়া-শুনাৰ কাৰণেও এতিয়া মানে, ইউটিউব চাওঁ। হয়।
অ তুমি ছ'চিয়েল মিডিয়া ষ্টুডেন্টে চলোৱা ইউজফুল লাগে না, এনে বেয়া, কি ভাবা তুমি?
হয়। মোৰ কাৰণেতো এইটোতো ষ্টুডেন্টৰ কাৰণে ডিচএডভান্টেজে হয়! যিহেতু মানে, আজি আজিৰ যুগত মানে, চবে মোবাইল লয়। চবে মানে ছ'চিয়েল মিডিয়াই ইউজ কৰে, সেইটোৱে মানে এফেক্ট কৰে। কৰে। ষ্টুডেন্টৰ লাইফত মানে, এইটো এডিকশ্বনো হয়। আছে ন যিহেতু, পঢ়াৰ পৰা এটা মানে, ডিষ্ট্ৰেক্ট কৰি দিয়ে। সেইকাৰণে, চ' আৰু তুমি ক'ব পাৰিবা নে?
অ মই ক'ম বাৰু ষ্টুডেন্টৰ কাৰণে ক'ব গ'লে বহুত টান, যেনেকুৱা চেপ্টাৰবোৰ আ স্কুলত বুজি নাপায়। ঘৰত আহি সিহঁতে এক্সপ্লেনেচন ভিডিঅ' তাকে এই কৰ, সেইবোৰ কৰিব পাৰি। আৰু কিছুমান আৰু কি কয় মোবাইল চলাই থাকিলে, আকৌ হেয়া তৰ, পঢ়া-শুনা নোহোৱা হৈছে। এই আৰু সিহঁতৰ আৰু বুজিব লাগে কথাটো। নুবুজিলে সিহঁতে নহব আৰু আহ তাৰপিছত তুমি কোনোবা চচেল মিডিয়া ফ্ৰেড চেট কৰা নেকি? চেট?
অ হয় মই ফ্ৰেণ্ডবোৰক কৰো হয়। আজিৰ যুগতো মানে কলৰ কল ইমান নকৰে মেছেজত চেট কৰি কিনোই মানে চবৰ খবৰ চবৰ ল'ব পাৰি, এইটো ভাল হয়, মানে কোনোবাই দূৰত আছে যদি মানে দূৰৰ ফ্ৰেড হলে মানে তাৰ লগত চে কৰিব পাৰি সেইবোৰ কাৰণে মানে এইটো ভাল হয় আৰু তুমি কৰা নে?
অ ময়ে কৰো বাৰু মই ফ্ৰেণ্ডবোৰক চেট কৰোঁ ছ'চিয়েল মিডিয়াত আজিকালিতো ফ্ৰেণ্ডক চেট কৰা যায়।
হয়। হয়।
হয় আৰু চচিয়েল মিডিয়া সিহঁতে, তুমি কি পাবা তুমি ফেচবুক চলোৱা বেছি। ভাল পাবা না ইনষ্টাগ্ৰাম চলালে? তুমি কোনটো প্ৰেফাৰ কৰা?
মই এতিয়া যিহেতু, মই এনে ইঞ্চটাগ্ৰাম, ইঞ্চটাগ্ৰামে ভাল পাওঁ আৰু, মই ফেচবুক ইমান ভাল নাপাওঁ তো মই ইঞ্চটাগ্ৰামে এইটো কৰোঁ, প্ৰেফাৰ কৰোঁ, তুমি কোৱা?
অ মইয়ো এনে ক'ব গ'লে অ' ইনষ্টাগ্ৰাম, ফেচবুক তেনেকুৱা একো পাৰ্থক্যটো দেখা নাই, এনে লং বিডিঅ চাবৰ কাৰণে ফেচবুক চলোৱা ভাল অলপ মুভিজ -টি আহে আৰু চৰ্ট ৰিল চল চাব কাৰণে আৰু সেইটো ইনষ্টাগ্ৰাম চলোৱা ভাল-
আচ্ছা।
তুমি ইনষ্টাগ্ৰাম চলাইকে কিবা আজিলৈকে শিকিছানে
হয় ইনষ্টাগ্ৰাম, হয় ইনষ্টাগ্ৰাম মানে সেনেকুৱা আহিছে। মানে ইনষ্টাগ্ৰামত চাই কিনে মানে বহুত কিবা কিবি সটো শিকিব পাৰি। মানে সেনেকুৱা কিবা কুকি কুকিং চুকিঙৰ কোনোবা ভিডিঅ' বনাই কিনে দিয়ে আৰু কোনোবাই মানে ফুৰিব যায়, ট্ৰেভেলিং কৰে সেইবোৰৰ ভিডিঅ' মানে দিয়ে ন সেইটো চাই কিনে ভাল লাগে মানে মোক নিজকে এনেকুৱা মানে এটা মতিভেচ মানে এ মটিভ হৈ যাব যে ময়ো এনেকুৱা কৰিব পাৰিম বুলি এনেকুৱা এনেকুৱা হৈছে। আৰু তোমাৰ হৈছে হৈছেনে এনেকুৱা
অ', মোৰো হয় কেতিয়াবা তেনেকুৱা আহ তুমি খোৱাৰ আগে ই কিবা চচিয়েল মিডিয়া চাইকে খোৱানে এনে
নহয় মোৰ এনেকুৱা আজিকালিতো এডিকচন হৈ গৈছে সবৰে মানে মানে এইটো সেইকাৰণে মানে চাওঁ ইমানো নাচাওঁ মানে শোৱাৰ টাইমত মানে অলপ চাই কিনে শুই যাওঁ আৰু ইমাননো নহয় হয় আৰু তুমি
অ', মইতো কেতিয়াবা বাৰু তেনেকুৱাকে হাৰ্ডলি নোচোৱাকে শু আৰু কেতিয়াবা শু চাই চাই শুই যাওঁ। তেনেকুৱা হাৰ্ডলি আৰু চচিয়েল মিডিয়াত আজিকালি বহুত হেডটো থাকে আৰু আহ চাই থাকো আৰু
আতছা।
ঠিক আছে দিয়া থেংক ইউ।
অ ঠিক আছে।